অ'।
কি কৰি আছা?
নাই এনেই মই এইমাত্ৰ আহিলোঁ অকমান ফুৰি কেনে। চাহ নাই খোৱা ঘৰ পৰা খাব নিদিয়ে আৰু
অ চাহ আ মই তোমালোকৰ ঘৰত খাব নিদিয়ে নেকি একো?
নাই, ঘৰৰ পৰা নাখায় নাখায় মই ক্ষীনাই গৈছো মানুহটো।
হেয় খাবা, বেয়া লাগে দেই খাব নিদিলে।
হে মই গাড়ীতে বহি যাম নাখায় নাখায়
এ কিয়
পঞ্চাশ বছৰ লগত মিলত পঞ্চাশ বছৰত মিলিটো হৈ যাম মই কেতিয়াবা।
তোমাৰ মানে কেজি টো কম আছে।
মোৰ কেজিৰ বাবত গ্ৰামটো কম আছে, কেজি ঠিকে আছে। কেজিৰ পৰা মানে লেভেল আছে কিন্তু গ্ৰামটো কমি গ'ল না।
অ তোমাৰ মানে কমি গ'ল ন। এয়ে ম হেৰি এটা কাম কৰিবা, আমাৰ ঘৰত আহিবা। বঢ়াই দিম
কিহে মোক বহাই দিবা দিবি
উম।
কেনেকেই
খুৱাই খুৱাই
তহঁতি পাগলা হৈ যাব মোক খুৱাব লাগিলে
ভাত খাবা, উহ।
মই যদি খাম মানে পাগল হৈ যাবা অ এশ এটা গৰুৰ চাই দানা ন
অ
তুমি কি কৰি আছা?
মই এনেই গা পা ধুই আহিলো কাইলৈ সাঁতৰ সুধিলি নহয়।
কাইলৈ নেকি?
আজি ভাগিব ৰাতিকে, আ কাইলৈ চাফা চিকুণ চাফা চিকুণ কৰিবলৈ বহুত ধুই যায় ন টো আজি আধা খিনি কৰি থৈ দিছো কাইলৈ বাছ আৰু ৰুম কেইটা ধুব মুচিব
ঠিকেই বাৰু, অম্বুবাচী মেলা। ত' আহা মানে উ, উ, উ, প্ৰসাদ। তিন হয় নে পেণ্ডিং হয়
তিন দিন হয় কিন্তু মানে মানুহে এতিয়া কেতিয়াবা ভাগে সাত ৰাতি দুপৰীয়া এনেকুৱা হলে মানে দিগদাৰ হয় আৰু ৰাতিপুৱা পৰা মানুহে মানিলে আৰু পিছদিনাখন ধুব
উম, এইটো কথা
এয়া ভাগিব ৰাতি কে সেইকাৰণে মানুহ বিলাকে ৰাতিটো ধুব নোৱাৰিব ন কাপো
উম, উম, উম।
পুৱাই চোবাৰ ধুব আৰু চবেই।
মুছলিমবিলাকেও ধুব। অ হেৰী তোমাৰ কি বুলি কয় এই চৰি এ তোমাৰ চৰি হেৰী অ হেৰি মোৰ মানে ফতকৈ এইটো কৌতুহলটো জাগি গ'ল মানে গম পাইছা।
অ
এনেই তোমাৰ এনেই সাত দিন হয় ন' নীলাচল পাহাৰত?
অ সাত দিন হবলা
উ এবাৰ এক্জামত আহিছিলা হা তোমাৰ এইটো কৈছোন অম্বুবাচী মেলা কোনখন পাহাৰত হয়। একডম বিশ্বাস কৰা মই যে মেমজনীক সুধিছো মেম ক ক'ত হয় মই নাজানো বে। ত ব্ৰেন নেমে গল যে ব মেলা তোমাৰ নীলাচলত হয় তেতিয়াপা মই এইটো মানে সোমাই গ'ল আওঁ নীলাচলত হয়।
অ', অ' সেইটো মানে একজামত আহিছিলে তোমালোক
অ' এবাৰ আহিছিলে তাৰপিচত মই নাজানো কিন্তু দেই এঞ্চাৰটো জনা নাছিলো দেন এই হেৰি পৰীক্ষ হয় বৃত্তি পৰীক্ষা যে হৈছিল নে। তেতিয়া আহিছিলে তাততো তোমাৰ সেই জিকে সেই ভাগটোতো কিতাপৰ পৰা নাহে না।
অ' নাহে অ'
কিতাপৰ খিনি পঢ়ি গৈছো বাকী খিনি একো নাজানো ত' তেতিয়া। নেমে কৰিলে যে অ, এইটো হয় গিলাচ। পাহাৰ হয় ত' তেতিয়াৰ পৰা মোৰ মনত ৰখি গ'ল আৰু। অ, হেৰি ক্লাছ ফাইভত। এতিয়া মছে ক্লাছ ফ অ' এইটো সেই গ'ল আৰু একদম চছেফ হৈ গ'ল।
অ' এনে কিন্তু অমুবাচী মেলাত বহুত ডাঙৰকে হয় জান নাই গুৱাহাটীত।
নাই মই আজিলৈ গৈ পোৱা নাই তুমি গৈছা
নাই যোৱাতটো নাই বাৰু এনেক ফটোবিলাকত বা ছব ৰিলচত দেখোঁ।
নিউজতো ময়ো দেখিছো বহুতদাঙৰ।
অ' ৰিলচত দেখোঁ আকৌ ইউটিউবত, ফেচবুকত
অ, হৰি যাব পায়ে দেখোন অম্বুবাচী মেলালৈ।
অ, যাব পাৰি এনেকে ঘৰৰ ওচৰে পাজৰে মানুহ হলে লগ এটা হলে ভাল হয় যাবলে। হয়,
এই তাত তোমাৰ বোলে পাণ্ডা থাকে বোলে কিবা দালাল টাইপৰ। কংগ্ৰছ মেলাত মই কোৱা শুনিছো। তুমি অ' তুমি অ' তাত বোলে তোমাৰ সেই মন্ত্ৰী মানে মন্ত্ৰী আহিছে মন্দিৰলৈ যাবলৈ অ তাইক তোমাৰ লাইন ধৰিব লাগে ন। ত' সিহঁতে তোমাক কব অ' সিহঁতে তোমাক কব আমি আগতেই আপোনাক সোমাই দিম। পইচা দিওঁ পইচা।
অহ,
দালালো থাকে বোলে।
অ' তাতে মানে লাইন ধৰি- ধৰি যাব লাগে।
উম-উম ত তাত মানে লাইনত আগত অ' আগত চাবত আপোনাক দালান লাগে বোলে।
অ, সেইটোতো নিয়ম নাজানো বাৰু। কি তাতে হয় বাট শুনিছো আৰু মানুহ ধেই হয়।
মানুহৰ ধৰিব বুলি ময়ো সুনিছো মই গৈ নাইলকে
উম, বহুত হেচ খোৱা মানুহ হয় মেলাখনত। আৰু যেতিয়া মানে মেলা মানে যেতিয়া হাত লাগে ন। যোনটো সময়ত লাগে তেতিয়াই মানে মেলাটো আৰম্ভ হয় বুলি কয়। আৰু যেতিয়া মানে ভাগে সেই তেতিয়া মানে ভাগি যায় মেলা খন আৰু তাৰপিছত তাৰমান নহয় বোলে।
তাৰ পাছত নে তাত বস্তু চস্তু নেবেছে।
নেবেচে হ'বলা মই শুনিছোহে গৈ পোৱা নাই ন আমাৰ তাৰাপৰা এইাতো বহুত। দুৰ হয় ছয় সাত মিনি চাগৈ ঘণ্টা লাগিবই।
উম,
ইয়াৰ পৰা যোৱাাতটো সম্ভৱ নহয় এনেকে। ক'বাত লগ কৰি গ'লে বা এনেকে মিলি পেলাই গ'লে ভাল হয় ন।
পাৰি কিন্তু তাত ভিৰ এগাল সেইকাৰণে মোক যোৱা স।
মানে কি জানা ৰাতিপুৱাই যাব লাগিব গ'লে।
ৰাতিপুৱা এই এইটো বাৰু কঠিন আছে দেই ৰাতিপুৱা কথাটো বহুত ডাঙৰ কথা।
উম।
অ নহ এবাৰ এবাৰ তোমাৰ কি হ'ল জানা। ক্লাছ টুৱেলভ মানত আহ তোমাৰ। পৰীক্ষা নে পাঁচটা পৰীক্ষা হৈ গ'ল প্ৰি ফাইনেল অকে। হাইচেকেণ্ডৰি আগত হ'ল যে ত মই পাঁচটা পৰীক্ষা দিলো পাচবেলা আ। লাষ্টত জোগাফ্ৰি পৰীক্ষাতটো পৰি গ'ল আগবেলা।
উম।
এতিয়া চোৱা মই পৰীক্ষানিদিলো। নিদিলেও হ'ব পৰীক্ষা ৰাতিপুৱা। অ ম মোৰ এনেকুৱা লাগিলে এইটো প্ৰি ফাইনেলে মানে ৰাতিপুৱাটো যেতিয়া এলাৰ্মটো বাজে তেতিয়া এনেকুৱাতো হয় না। যে কিবা তাত পদ আহে ন মোৰ নি এইটো ফাইনেলে হায় ছেকেণ্ডৰী ধৰি নাই এইটো। ত এনেও কাম নাই ন তই এনেকৈ ন পৰীক্ষা দিব নগলি। তই ঘৰত গালি অ ঘৰততটো গালি খালো।
ঘৰত গালি খালো আৰু সেইটোৱে ফেল কৰিলেনো কি যায় আৰু ন।
এ প্ৰি ফাইনেলালি। নহয়। এই ধৰা আমাৰ মানে মেট্ৰিকৰ সময়ত কৰুণা হেৰি আহিছিলে।
আহ।
আমাৰ আগৰ পৰীক্ষাটোৰ নম্বৰ খিনি দিয়ে মানে আমাৰ নম্বৰ এটা দি দিছিলে। অ হাই ছেকেণ্ডৰী সময়তো চাগে কিছুমানে আশা কৰি আছিলে কৰুণা হ'ব। ত' মেমে কৈছে যদি যদি কৰণা হয়। তুমিতো পৰীক্ষাটো নিদিলা। ত তুমি ফেইল কৰিবা।
কিন্তু কি হয় জানা কৰোণাৰ সময়ত চবক কিছুমানে কিন্তু প্ৰায় ভাগকে পাছ কৰাই দিছে গম পোৱা।
অ', সেইটো গম পাও সেইটো গম পাও তোমাৰ।
অ' ফেইল হ'ব বুলি পঢ়োৱা নাছিলে বন্ধ কৰি দিলে লকডাউনৰ। তাৰপিছত ভাবিছে চবে এতিয়া মোক ক্লাছ নোহোৱা কাৰণে ভাবিছে কি এতিয়া হেৰি হ'ব একজামটো মোৰ। বেয়া হৈ যাব ক্লাছ চাছ কৰোৱা নাই। কিন্তু পিছত গৈ পেলায় সৰ্বশিক্ষা খানা চবৰে। পাছতো কৰাবই লাগিব নহ'লে ৰেকৰ্ডটো বেয়া হৈ যাব স্কুলখনৰ। চাবলৈ মানুহ আহিব।
উম এ নকও এই নপঢ়াখিনি ঠিকেই আছিলে এতিয়া কি জানা আমাৰ কি আমাৰ কি হৈছে জানা? লাইত দি পঢ়ি আছা ন পঢ়ি আছা? এ পঢ়ি আছা ধৰি লোৱা তি পঢ়ি আছা ত ঘপকে এটা নিউজ আহিব পৰীক্ষা কেনচেল।। অ' তোমাৰ এটা মনত উছাহ উদ্দীপনা একদম উঠিব। পৰীক্ষা নহয় কিতাপ বাদ দে পেলাই দে এনেকুৱা তাইপৰ । দুদিন পিছত আৰু এটা নিউজ আহিব, পৰীক্ষা হ'ব আকৈ সেই উচাহ উদ্দীপনা খিনি মাজত সামুৰি পিনে আকৌ তুমি পঢ়িব লাগিব। আকৌ তাৰ পিছত অ', অ' আকৌ তাচক পিছদিনা আকৌ নিওচ আহিব পৰীক্ষা নহয়। তাৰ পিছদিনা আকৌ নি পৰীক্ষা হ'ব। এনেকুৱা টাইপৰ।
এনেকুৱা হৈ আছিলে কেইদিনমান।
সেই মাকটো মানে এবাৰ বনে দিচিলে।
আহ। মানে ভাবিছে কি যে কৰি আছে বাপৰে এবাৰ বন্ধ হয় এবাৰ খোলা। এবাৰ এক্জামৰ পোৱালি খিনিৰ লগত অৱস্থা নোহোৱা কৰিছে এক্জাম কৰিবই নে নকৰে নে মানে ওপৰৰ পৰা সটো ষ্ট্ৰিক্টলি হেৰি আহে ন
উম উম উম এই হেৰি আছিলে তেতিয়া মন্ত্ৰী তোমাৰ ৰনজ পেগু আছিলে এইটো সময়ত শিক্ষা মন্ত্ৰী আৰু তোমাৰ মানে বাংলাদেশে তোমাৰ কেতিয়াবা এটা কেনচেল কৰি দলে পৰীক্ষা নালাগে পাব আৰু চি বি এছ পৰীক্ষাটো চি বি এছ ই কেেল কৰিলে কিন্তু আমাৰ চেৱা মানে এনেকুৱাতে যে মই পাতিমেই মই হিৰো মই অসমৰ ল'ৰা ছোৱালীখিনিক ন্যায় দিবই লাগিব
ইশৰা বা ন্যায় দিবই লাগিব ন্যায় দিছে উম পাছ কৰাই কৰাই থৈ দিছে জ্ঞানৰ জ্ঞানত একো নাই
অ কিছুমান হয়ত এনে বাৰু কিছুমান হয় এনেকুৱা এই এই চব অ এই চবত থাকে দিগদাৰ কেতিয়া জান না লাইক এল পি স্কুল প এইখন হাই স্কুল যাব ন এ যে এ পি স্কুল তুম বিশ্বাস কৰা নক কৰা একো একো নিশিকাই ভাল এতিয়াতো আৰু বেয়া হৈ গৈছে অ মই যে মই যে তোমাৰ আহ এল পি স্কুল পাছ কুৰণেতখন নাজানিছিলো পাঁচ ভাগলৈকে জানো মানে মই ভাবোঁ ইয়াৰ পাচ ইনা পাৰালোনতিয়া ক্লাছ ছিক্স পালোঁ তেন মই গম পাওঁ যে অ লাগিব আৰু কখন লাগিব
হা
বতিয়া তাৰানে গম পাওঁ যে অ পুৰৰণতা খখন লাগিব ন গমি বাব এটা প ত আাপে দ
অ লাগিব এতিয়া মানে গম পাইছা তুমি যে লাগিব এইখন তাৰিছত
্ুলা ত্ুলত মানে সেইব ক'বিলাক ডাঙৰ হৈ যায়
উম অ তেতিয়া ভাবিছা মানে আৰু লাগিব এখন জৰুৰী হয় তাৰপিছত মানে লাহে লাহে শিকিছো আৰু তেতিয়া যেতিয়া মানে পোৱালীয়ে চব অলৰেডি কৰি শেষ হ'ল তুমি তাৰপিছত শিকা
অ নাই অঐ নাই ঐ মোতকৈ কাঠৰ কতে পলাইছো এই কোমাৰ এই তোমাৰ কিবা এনে ধুকুতৰৰ গাঁৱৰ পৰা আছিলে গৱৰ পোৱালি এনেকা ত' তেওঁ সিহঁতে আৰু নাজানে
মানে পোৱালিয়ীয়ে পাছ কৰি যাব তুমিয় শিকিব আৰম্ভ কৰিবাহে
অ সেইটোতো কষ্ট মানে হৈছিলেই আৰু বাকী কি ক'বা আৰু ঈশ্বৰৰ ওপৰত ঈশ্বৰৰ ওপৰত এৰি পিনে মই নিজ নিজৰ জ্ঞানৰ হেখন আৰম্ভ কৰিছ
অ এনেই জ্ঞান কিবা কিবি পালান নাই
আহ মই জান পালো সদায় অ মিড ডে মিল যেতিয়া যেতিয়া মধ্যাহ্ন ভোজন খুৱাব তেতিয়া সদায় আগত যাব লাগে পিছত গ নকৰে তাত তাক কিন পায় অ প্ৰথমতে ন প্ৰথমতে ভাোৱা গাড়ীখন ইউজ কৰিয পিছতকে সিহতে খালি খালি খাবলগীয়া হয়
অ খালি খাবলগীয়া হয় আৰু কি দিয়ে তলত দে যোৱা খিনি দিয়ে
অ সেইকাৰণে সদায় প্ৰথমতে যাবা খাবলৈ গম পাই যায় অ অ আৰু পাৰিলে সিজনেচি দিব তাৰ লগত বন্ধুত্ব কৰি লবা এতিয়া যোনদিনাখন দিম খাব তুমি দুটা প খাব লাগা এইটো সিজিবলৈাই আহা না নহয়, কিছুমানে তোমাৰ হেৰি কৰি দিয়ে মাৰি দিয়ে স্কুলৰ পৰা।
অ বন্ধুত কৰি লয় তাৰপিছত দুই তিনটা মাৰি দিয়ে। এ হ'ব দে খা দে খা দে এনেকে কয়। তাৰ পিছত সেইখিনি নহলে বাচি যোৱা খিনি ছাৰ বাইদেউতক দি দিয়ে। নহয় বন্ধুত্ব কৰা খিনিতো তিনি চাৰিটাক দিয়ে দিয়ে ন তাৰ লাভটোনো কিব বাচছিলে ঘৰলৈ লৈ, যাম বুলি ভাবে বেচেৰাটোৱে যোনটোৱে দিয়ে। ভাবিছে বাচি যোৱ কেইটা ঘৰলে নিম বুলি। কি ভাবে উ একেইটাতো আছে। এই কেইটাক দিবই লাগিব মানে নহ'লে সিহতে ভাবিব কি মই মানে বাকী খিনি লৈ যাওঁ। সদায় সদায় উম টিফিনত সিহতে খিচিও লৈ যায় জানান নাই ঘৰলে।
অ মই এবাৰ দেখিছিলো আমাৰ স্কুলত চাৰ এটাই খিচিৰি খাই আছিলে টিফিন ভৰাই পিনে।
বাচি যোৱা খিনি লৈ যায়। ঘৰলে, এ খাই ৰাতি আয়ো। সিহঁত কিছুমানে বনাবলগীয়া মানুহ নাথাকে ন। বনাব মানুহ থাকিল তো এ কি কৰিবা কচোন এ তাক। খিচি তেল মছলা চব ইউজ হয় তেনে ভাবে কি কিয়নো পেলাই দিম ইমান ধুনীয়াকে। বনাইছোঁ।
এই স্কুলৰ একো ভাল কৰিব মানাই বেছিকৈছ হৈ য অ সেইটো পা পাৰে কিন্তু দেই।
অ' পেলাই দিয়াতকৈ চোৱা নিজে খোৱাতটো কি আৰু বা বেলেগক দি দিয়াটো একো বেয়া কথা নহয় নহয় নহয়
অ সেইটো ভালটো দেই মই বেছি দি হয়। মানে,